হেল্ল'
অ', কোৱা।
নমস্কাৰ।
নমস্কাৰ, নমস্কাৰ।
মই আপোনাৰ বিশেষ কথাটাৰ কাৰণে ফোন কৰিলোঁ।
আহ, কোৱাচোন।
এই তোমাৰ বুলট এখন আছে বুলি শুনিছিলো।
অ', বুলেটখন আছে মোৰ মই তোমাৰ এইখন মানে এ কি ক'বা বুলেটখন মানে তোমাৰ চলাব বহুত অশান্তি পোৱা হৈছো মানে বা মই বুলেটখনন মানে দিম নহলে মানে বিক্ৰী কৰিবও মন যোৱা না চোৱা এতিয়া এখন মোৰ লাইফৰ প্ৰথম গাড়ী দিছে হে দেতাহতে মাতে মানে অ', মানে তোমাৰ এতিয়া আৰু এটা অকমান কাম এটা আছে কামটো যদি হৈ যায় মানে তোমাৰ মই
তুমি শুনা তুমি তুমি তুমি বুলেটখন বিএী কৰি দিয়া তাৰাহ তুমি হিমালয় চলৈ লোৱা।
নাই মোৰ বুলেটখন মানে তোমাৰ বহুত ভাল পাওঁ দিবলৈ মন যোৱা নাই মানে।
নহয় নহয় মানে মই ভাবি আছিলো, এই এইফালে ফুৰিব যোৱাৰ কথা পাহাৰৰ ফালে। তাৰপিছত তুমি, অ' সেইটো বৰষুণ মমে তেতিয়া তোমাক কোত তুমি বুলকখন দি দিয়া বুলকখন দি পেলাই ধ তুমি এতি সিনাখন লৈ লোৱা বা এক্সপাৰখন লৈতিয়া য আমি যাব সুবিধা হ'ব তেতিয়া।
মোৰ এনেকুৱা বুলেটখন মানে দাম দিয়া নাই তোমাৰ
দাম মই দিম মই ম মিলাম নয় তোমাক কিবা লাগিব কোৱাচোন আশী মান পালে দিবানে?
নাই মোক নাইনটি ফাইভ লাগে বহুত খৰচ হৈছে না।
উম।
আৰু এতিয়া তোমাৰ, আৰু, আৰু তোমাৰ এতিয়া এইখন বি এছ চি গাড়ী বি এছ চি গাড়ী নাপায়েই।
মই মই তোমাক বিচাৰি দিম বাৰু কাষ্টমাৰৰ মানে কাষ্টমাৰ আছে মোৰ তাত নোহোৱা নহয়।
আহ।
তুমি তোমাক কিবা নি বা নি নি প দি দিবা ন ফভ লাগে ন মই কাষ্টমাৰ নাপাবা আৰু।
নাইনটিত পালে দিম লাষ্ট নাইণ্টিলৈকে আহিম তাৰ তলত মই দিব নোৱাৰিম মানে।
অ' মানে মোক এনেকুৱা আছে মিলাই দিম বাৰু তোমাক। তেনে তোম এ ত তুমি, সেইখন তুমি বিকা্ষত তুমি কি হিমাৰে ল'বা নেকি?
অ' হিমালয়নে ল'ম নেকি তাৰপিছত, ৰখা দেই মানে মোৰ দিবলৈ গাড়ীখন মন যোৱা নাই। ঘৰৰতো কৈ আছে মানে আমাৰ এই কাম এটা হৈ আছে সেই কামটো যদি শ যায় মই মানে তোমাৰ ৰাখি দিম সেইখন নিদো মানে তোমাৰ হিমালয়নখনো উঠাই দিম তাৰপিছত, এখনও লয় লম ম নিদিওঁ তেতিয়া, যদি কামটো যদি নহয় এতিয়া কিবা এটা এয়া কামটো হোৱা চান্স আছে বাৰুতে।
তুমি যদি কামটো নহয় তুমি কও বা তুমি বুলেটখন দি দা বুলেটখন দি দিয়া তুমি ধ সেইটো হয় তুমি যোৱা লৈ যোৱা তেতিয়লে তুমি আমি ইয়াৰ মাহ পাৰিলে পাৰিলো আৰু
উম, উম মানে মোৰ তোমাৰ মোক মানে বহুতে কৈ আছে তই এতিয়া হিমালয়খন ল'বি পিছত তোৰ কিন্তু বহুত প্ৰস্তাবি। ত মানে ত ৰাইদেৰ চাইডৰ ৰাইদৰ চাইডৰ কাৰণেহে ভাল পাবি তাৰপিছত কিন্তু সেইকাৰণে প্ৰস্তাৱ তাৰছোনত মই কৈছোঁ হয় বাৰু দেই।
তুমিতো হিমালয়খন ল'বা তুম সিমাখন তেল বুত খ আৰু অলপ তোমাৰানেলাব দিগদাৰও লাগিব। অলপ। কিন্তুৱা তুমি এতিয়া পাহাৰ চাহাৰ গলে ধৰক এতিয়া আমি শ্বিলং ক উৰুৰাচল গ'লে তুমি তাততো বুলেটখন লৈ যাব নোৱাৰিবা।
সেইটোতো নোৱাৰিম বাৰুতে
কিন্তু এতিয়া পাহাৰীয়া সদায়
শ্বিলং শ্বিলং মো মানে গৈছে এতিয়া মানে অলপ বুঢ়াও হয় আহিছে গাড়ীখন এতিয়া যাব
সেই মানে মানে শ্বিলঙৰ আপবিলাকত তোমাৰ এইখন গাড়ী উঠাবলৈ বহুত দিগদাৰ সেইটোকেদম তুমি যদি সিমান এখন লৈ যা তেতিয়াহ'লে তোমাৰ উঠাব সুবিধা হ'ব মানে মই গৈছিলো না বাইক লৈ এতিয়া মানে মোৰ বুললেট লৈ গৈছো বুলট বুললেতে মানে মাত দি দিছে আৰু নাযায় আৰু
শুনা তুমি এতিয়া বুলেট খনৰ কথা এতিয়া নলিয়াবা মানে তুমি কাষ্টমাৰ ন উলিয়াবা তাৰপিছত কাষ্টমাৰ ওলাই য মোৰ মানে একদম বিক্ৰী কৰিব মানে একদম মন নাই মানে
নহয় তুমি যদি বুলেটখন বিকি নখয় তেতিয়াহ'লে মই আমি যোৱা কথা প্লেন টো কিহব কেনচেল হৈ যাব
হ'ব মই তোমাৰ এটা কাম কৰিম মোৰ লগৰ এটা হিমালয়ন এখন আছে তাত মই মিলাম নহ'লে মোৰ এক্ পালচ এখন ভাইটি এটা আছে সেইটো
অ' হ'ব কেছ নাই মই মানে তুমি বিকিম বুলি ক'লাকে তোমই ফোন কৰিলোঁ মানে কাষ্টমাৰ পাইছিলো এনেকৈ এতিয়া
অ' মোৰ মানে শুনা বিকিব মন গৈছে সিদিনাখন মোক য আছিলে তোমাৰ নাইনটি থ্ৰী দি আছিলে মই বাইকখন এ য'চত ওলাই গুচি গলো দিবলৈ
উম
মোক যেনেকুৱা ফিল্ এটা লাগিল তাৰছত মই ক'লো মানে তাৰ ওচৰত পালো তাৰপিছত য'ত মানে মই লোকেশ্যন দিছিলো তাত দিব যা মোৰ মানে তোমাৰ মনতো বহুত বেয়া লাগি গলতিয়া চাওঁতে মানে মই ক'লো ভাই মই এতিয়া ঘৰত সুুধি নাহিলো তুমি বেয়া চেয়া নাপাবা যে মই যদি বিকি দিম কেইদিনমান পিছত মই তোমাক জনাম তুমি সেই এতিয়া বেয়া নাপাব মানে একদম দিবলৈ মন নাই মই ঘৰত সুধি নাহিলো মানে এনেকে কৈ দিলো তাৰপিছত সি ত ভাবি অ' হয়তো বাৰু তেনেকুৱা তাৰপাছত মই ঘূৰাই লৈ আহিলো মানে
থৈ দিয়া কাৰণ তোমাৰ নিজৰ কষ্ট পইচা এইবিলাকখন লৈছে ন
অ মানে তোমাৰ কষ্ট পইচা বুলি নহয় দেউতাহঁতেও পইচা তোমাৰ মানে ফাৰ্ষ্ট মেট্ৰিক পাছ কৰোঁতে কিনি
তুমি খালি বুলেট খনটো লৈছা
উম মানে ফাৰ্ষ্ট তোমাৰ মেট্ৰিক
বুলেট খণ
মানে মোৰ সৰুৰ পৰাই মানে এইখন তোমাৰ হেৰি আছিল আৰু সপোন আছিল মানে সৰুতে অ' মোৰ মেট্ৰিক পাছ কৰা হলে বুলেট লৈ দিম বুলি কৈছিলে সেইখন এতিয়া লৈ দিলে আকৌ সেইখন বাইক
এ এতিয়া তুমি হেৰি আমি এতিয়া ত' মতো নে্কট্ৰিপটো চ আম ই ছেেণ্ড উইকত গুচি মাৰ মান নে্কস মাৰ্থ গুচি যাম ত' ভাবিছো মই এইবাৰ গ'লে মানে ভালদৰে যাম মানে ভালকৈ থকাকে যাম তোৰ তোমাৰ সেইটো কে তোমাৰ পইচা কেইটামান লাগিব তুমি কাম কৰিবা তুমি বাজেট কিমান তুমি মিনিমাম হাতত বাজেট দহ পোন্ধৰ মানটা লৈ ল'ব মানে ভালকৈ থাকি ফুৰি মেলি আহিম আৰু
হ'ব এইটো তুমি চিন্তা কৰিব নালাগে মই মিলাম সেইটো হ'ব বাৰুতে মানে এতিয়া শুনা এতিয়া এতিয়া যদি মই বাইক লওঁ হিমালয়ন ল'ম তোমাৰ এক্সাপালচ এই এক্সপালচ লৈ লাভ নাই ললে হিমালয়ন
হিমালয়খন হীমাখননৰ ভাল বাৰু এক্সপাৰ্খনো বেয়া নহয় কিন্তু তোমাৰ সিমাননাখৰ বেছি ভাল লাগিব
এক্সপালচ তোমাৰ কিনাৰ পিছত মানে বেয়া হৈ যায় ঘেলীয়া হৈ যায় মই মানে পাইছো মানে না এতিয়া আমাৰ ভাইটিৰ ভাইটিটোৱে যোনটো লৈছে তাৰ তোমাৰ একপাল খন এতিয়া সেইকাৰণে লৈছে সি সেই কাৰণে ভাল লাগে মানে সি এইটো কাৰণে নচলায় সি গাঁৱত। ন তোমাৰ টা-টাউন গ'লে ঢেকীয়াজুলি-চেকীয়াজুলি গ'লেও তোমাৰ স ইখন বাইক লৈ যা তাৰ খন।
একো নাই কয় তুমি কামত তুমি এ সিমান লৈ লোৱা, তাৰ পিছত জুদিনাখন ল'ব তাৰ পিছদিনাখন মানে এনেকুৱা আহিব আমাৰ ঘৰ এনেকুৱ কথা পাতি ধৰা, তাৰ দুইদিনৰ পিছত ওলাই দিম আৰু, কাৰণ মানে এনেকা যাম বুলি ভাবিলে ৰখি থাকিব লগতে ওলাই দিলে ভাল লাগে। এয়া তুমি ক'ত যাম বুলি ভাবি
হিমায়ত এতিয়া তোমাৰ ছেকেণ্ড হে ক ছেকেডেখন নাপায় নতুনখন আগৰখন নতুন পাম জানো শ্ব'ৰুমত?
সখন নাপাবা নয়, যে আগখনিছ কণ্টিনিউ হৈ গ'ল নহয় ইখন তুমি না
এই ঋষিৰ তাত যে আছিলে সেইখন পাম জানো?
নাপাবা নহয় ডিচকণ্টিনিউ হৈ গ'ল। এয়া তুমি এই নতুনখন পাবা নেকি।
এইখন কা খন এই তোমাৰ
এই সেইখন পাবা চাগে তুমি দুখন পাবা, সেইখনো একো বেয়া নহয় কিন্তু তুমি মানে, তুমি কাৰ পৰা হ'লেও লোৱা খালি মানে এই নেক্স মাহতৰ ভিতৰত মই ত্ৰিপেটাত যাম মানে। মান তুমি আকৌ, মই তোমাক কোলো তুমি আকৌ কেনচেল নকৰিবা আকৌ লাষ্ট মই নাযাম বুলি নকবা আকৌ। উ এনে ক'ত যাম বুলি ভাবিছা? এনে মেঘালয় যাবা নে
শ্বিলং মেঘালয়-চেঘালয়, অৰুণাচল-চৰুণাচল, চেপানলা-চেপানলা চব ঘূৰি আহিম।
অ। বাকী কি কৈ আছিলো। মই যদি অকণ দূৰলৈ যাওঁ নিকি তাৰ বাহি এনেক কিবা ক ভূটান-চূটান নেপাল-চেপাল ঘূৰি আহো নেকি? লাগিলে বাটত তুমি ত্ৰিশ চল্লিশ মান লৈ লোৱা লগত।
হ'ব মই বে সেইটো হয় মই বাইকখন লোৱাৰ পিছত মই মানে কিবা এটা, যদি বাইকখন যদি মই যদি বেলেগক লৈ যাওঁ তেতিয়া মোৰ চিন্তা নাই। যদি মই আ আকৌ বাইকখন লোৱা, আকৌ পকেটত পঞ্চাশ হাজাৰ ষাঠি হাজাৰ টকা মান তাতো হেৰি লাগিব না।
গম পাইছ গম পাইছ গম পাইছ একো নাই বাৰু তুমি মিলাইছা যদি হয় যাম ন বা এনেকৈ ওচৰতে গৈ গুচি আহিম আৰু।
চিলং ফুৰি আহিম গৈ।
অ হ'ব চিলংতে ওলাবা মই চিলং-থিলং মানে এনেকৈ ঘু
যদি-যদি-যদি মই বাইক লোৱা পিছত তাৰ পিছত যদি দুমাহ তিনিমাহৰ পিছত যদি যাম বুলি কোৱা তেতিয়া মই মিলাব পাৰিম।
অ মানে কি জানো আকৌ মানে এতিয়া ভাবি দিলো যে এতিয়া ৰখিল, এতিয়া আকৌ ওলাম বুলি চবে কৈ দিলো যে মই নেযাওঁ বুলি কলে লাষ্টত বেয়া পাব সিহঁতে। একো নাই দিয়া তুমি তোমাৰ যদি পইচা নিমিলে তেতিয়াহলে শ্বিলং গৈ এনেকুৱা মেঘালয়-চেঘালয় ডাউকী-চাউকী এনেকে ঘূৰি গুচি আহিম আ, নেক্সত ট্ৰিপটো
অ মানে তোমাৰ গ'লে তোমাৰ শুনা এইটো জুলাই আগষ্ট লৈকে আগষ্টৰ ভিতৰত যাব লাগিব, ছেপ্টেম্বৰ
উম উম মানে কি জানা মই অক্টোবৰ নাযাওঁ, অক্টোবৰৰ পৰা পূজা আগ নৱেম্বৰ গুচি যাম আৰু নেক্সট ট্ৰিপ এটা।
নাই তুমি নৱেম্বৰত মানত যাব নোৱাৰে, কাৰণ শ্বিলং গৈ তোমাৰ মজা কোনটো? আমাৰ ইয়াত যেতিয়া গৰম পৰি থাকে তেতিয়া তাত শ্বিলঙত গৈ ভাল লাগে।
শ্বিলং যোৱা, শ্বিলং যোৱা ছিজন এতিয়া এতিয়া এইটোে জুলাই আগষ্ট ইমানেই আৰু। মানে মই ভাবিছো ন মই ভাবিছো ন নৱেম্বৰ মানত ধৰা মই অৰুণাচল ছৰুনাচল গুচি গলো হয় বমডিলা চমডিলা।
অ', পাৰি চেপানলা চেপানলাও যাব পাৰি চেপানলা ফালে মোৰ মানে আমাৰ মাহী ঘৰ আছে তাতেই তাত।
অ', হ'ব একো নাই আমি
আৰু আমি কেইটা চাৰিটাহে যাম? তাৰপিছত এটা কাম কৰো আমি তোমাৰ
এ এইবিলাক ৰুম চুম তেতিয়া বেছি খৰচ নহয় আমাৰ মাহীহঁতৰ ঘৰতে তোমাৰ হেৰিত এ চেপানলাত চেপানলাত থাকি দিও তাৰ পৰা থাকি পেলাই তাত এদিন পেলাই থাকি দিম তাৰ পিছৰ পৰা সৰু সৰু কৈ ৰাতি ৰাতি ওলাই দিম।
হ'ব একো নাই খালি মানে তুমি মোক জনাবা যোৱা আগদিনাখন মই আকৌ চবে ক'ব লাগিব। চবেই আক মানে বেডিং চেদিং চব বান্ধিব লাগিব না। কেতিয়া যাব এতিয়া তুমিতো মোৰ চিয়ৰটো কলেহে গম পাব।
বা আমাৰ মাহীটো তোমাৰ এনেকুৱা ডাঙৰ
ডাঙৰ ৰুম আছে নেকি ডাঙৰ ৰুম আছে নেকি? অ', অঁ'। মই ভাবিছো মই ভাবিছো এনেকৈ নৰ্মেলি ওলাই যাওঁ নেকি। ওলাই যোৱা হয় ভাল লাগিল হয়। ওলাই যোৱা হয় ভাল লাগিল হয় একদম মানে এনে এনে ঘৰত থাকিলে দিগদাৰটো ওলাই গলে ধৰ কিবা এটা ভাল লাগে আৰু। ওলাই চোলাই যাব গৈ যাব পাৰিলে। এনে কিবা বাকী খবৰ খাতি ভালেই নহয় ন?